পাইছো শুনা হৈছে না? শুনা পাইছাঁ? হেল্ল' হেল্ল' হেল্ল'
হেল্ল' অ পানণ্ডৱী কেনে আছা ভালনে?
অ ভালে আছো তোমাৰ?
অ ভালে আ দিয়া আমি আজি প্লাষ্টিক প্ৰদূষণৰ ওপৰত অলপ আলোচনা কৰোঁ।
অঁ হয় কোৱাচোন।
অ আমাৰ প্লাষ্টিক প্ৰদূৰ্ষণ ত' বহুত বেছিয়ে হৈ আছে অ কাৰণ ধৰি লোৱা মানে কি প্লাষ্টিকৰ সামগ্ৰী যেনে পলিথিন বটল কাপ প্লেট পেকেট আদি ব্যৱহাৰৰ কৰাৰ পিছত অবিবেচনা পূণ হিচাপে পেলায় দিয়া আচলতে এই বোৰ পেলায় দিব নালাগে কাৰণ সেই বোৰ মাটি পানী বায়ু বহুত দূষিত কৰে, সেই বাবে আমি প্লাষ্টিক টো মানে বহুত বেছি ব্যৱহাৰ কৰিবও নালাগে।
হয় কাৰণ প্লাষ্টিকে আমাৰ পৰিৱেশৰো যথেষ্ট ক্ষতি কৰে। অহ তুমি এইটো জানা অ প্লাষ্টিক প্ৰকতে পচি নাযায়। বহু বছৰ পিছতো ই মাটিত থাকি যায় বা ফলত মাটিৰ কি তাৰ ফলত মাটিৰ উৰ্বৰতাটো হ্ৰাস হয় বা নলা নৰ্দ বা বন্ধ হৈ বানপানীৰ সমস্যাও হ'ব পাৰে সেইকাৰণে টো আচলতে প্লাষ্টিকৰ ব্যৱহাৰ কমি থকাত মানে ব্যৱহাৰ নকৰাটোৱে ওচৰতে আমাৰ কাৰণে ভাল
হয়, হয়। আচ মানে কি অ উ ধৰি লোৱা প্লাষ্টিক বোৰ যেতিয়া আমি পেলাই দিম নদ নদী বা পুখুৰী সেইবোৰত আচলতে অ বহুত মানে কি মাছ বা আমাৰ সাগৰীয় প্ৰাণীয়ে ভুলবশত ভাৱে প্লাষ্টিক খাই পেলাই আৰু সিহঁতৰো মানে কি ইয়াৰ ফলত বহুত বেছিয়ে ক্ষতি হয় আৰু কেতিয়াবা মৃত্যয়ুও ঘটে আৰু আমাৰ বহু বহুতো মানে কি গৰু ছাগলী এইবোৰেও প্লাষ্টিক অ যদি খাই সিহঁত মানে কি স্বাস্থ্যৰ বহুত বেছিয় ক্ষতি হয়।
হয়। হয়, হয় পৰিৱেশৰ ওপৰতো বা পৰিৱেশৰ লগতে জীৱ জন্তুৰ ওপৰতো ইয়ো প্ৰভাৱ আচলতে পেলায় তাৰোপৰি মানুহ মানুহৰ স্বাস্থ ওপৰতো ই যথেষ্ট প্ৰভাৱ পেলায়। অব প্লাষ্টিকৰ সৰু কলা খাদ্যয়বিলাক পানীৰ জৰিয়তে যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তাৰ ফলত আমাৰ স্বাস্থ্যজনিত সমস্যাও কিছুমান হ'ব পাৰে।
হয়, হয় আমাৰতো মানে কি প্লাষ্টিক যিহেতু টো সহজে পচি নাযায় আৰু কিছুমান প্লাষ্টিক টো সম্পূৰ্ণ ৰূপে নষ্ট হ'বলৈ প্ৰায় চাৰিশৰ পৰা এক হাজাৰ বছৰলৈকে সময় লাগে সেই বাবে ই বহু বস্তু পৰিৱেশত থাকি ক্ষতি কৰি থাকে সেইবাবে আমি যিমান পাৰো সিমানে কি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে।
হয়। এইবোৰ এ এই সমস্যাবোৰৰ সমাধান আমি আচলতে কেনেকৈ কৰিব পাৰো তুমি এনে ভাবা নি কেনেকে ভাবা আৰু যে আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব তাৰ ফলত আমি কাপোৰ বা জোতৰ যিবিলাক বেগ আছে সআমি সেই বেগখিনি হয়তো ব্যৱহাৰ কৰিব পাৰোঁ তাৰপ পুনৰ ব্যৱহাৰ যোগ্য সামগ্ৰী ব্যৱহাৰ কৰি প্লাষ্টিকৰ যিটো পুনৰ চকায়নৰ জৰিয়তে আমি তাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে প্লাষ্টিকৰ ব্যৱহাৰটো বেছিকৈ হৈ নাযায়।
হয় হয় ঠিকে কৈছা আৰু মানে কি আমাৰ প্লাষ্টিক মানুহে মানে যেতিয়া প্লাষ্টিক পেলাই দিয়াৰ ফলত নলা নদ নৰ্দমাও বোৰ মানে কি বন্ধ হৈ যায় তেতিয়া মানে কি হয় বৰষুণ যেতিয়া আহি মানে পানীবোৰ ওলাই যাব নোৱাৰিব বানপানীৰ সৃষ্টি হয় আমাৰতো চহৰবোৰত মানে সেইবাবে বানপানীৰ মানে কি অ বহুত বেছিয়ে সৃষ্টি হয় অকণমান বৰষুণ বৰষুণ আহিলে মানে কি বানপানী হৈ যায় কাৰণ নলা নৰ্দমাও বোৰ বন্ধ হৈ গৈছে
হয় হয় বৰ্তমান সময়তো প্লাষ্টিকৰ এই সমস্যাটো বহুত ডাঙৰ সমস্যা আৰু এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাও নিশ্চয় গুৰুত্বপূৰ্ণ আছে ত' এই সমস্যাটো কিছু পৰিমণে নোহোৱা হ'ব
হয় হয়
উ
আৰু আমাৰ যিবোৰ প্লাষ্টিক এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া হয় যেনে প্লাষ্টিক কাপ প্লেট চামুচ ষ্ট্ৰ পলিথিন বেগ আহ এইবোৰ আচলতে এক উ ব্যৱহাৰ কৰিবই নালাগে কাৰণ যিহেতু প্লাষ্টিক বোৰ সহজতে পচি নাযায় আমি এইবোৰৰ সলনি কাপোৰৰ বেগ বা কাগজৰ বেগ বা বা আৰু সামগ্ৰী ব্যৱহাৰ কৰিব পাৰো
হয় আচলতে এই এই সমস্যাটো সমাধান কৰিবলৈ অকল চৰকাৰক গুৰুত্ব বা চৰকাৰৰ ওপৰত অহ অকল ভৰসা কৰিলে হয়তো নহয় আমি ছাত্ৰ ছাত্ৰী সকলকো আমি এই বিষয়ে শিকাব লাগে বা বিদ্যালয়সমূহতো আমি কিবা কিবি ধৰণৰ অনু অনুষ্ঠান অনুষ্ঠিত কৰি এই সমস্যাটো সমাধান কৰি কৰিব পাৰো যেনে বিদ্যয় যোগে আমি এখন সজাগতা সভা বা বক্তৃতা প্ৰতিযোগিতা বা শভাযাত্ৰা বৃক্ষৰোপন আদি আহ পৰিৱেশ পৰিচ্ছন্নতা অভিযান আমি কৰিব পাৰো তেতিয়াাহলে হয়তো শিক্ষাৰ্থীৰ ক'লে এই বিষয়ে কিছু পৰিমাণে অলপ জ্ঞাত হ'ব অ', তেউলোকোকেই নিজৰ লগত যিখিনি পানীৰ বটল আনে বা টিফিন যিটো লৈ আহে। সেই টিফিন টো যা প্লাষ্টিকৰ বেগ ব্যৱহাৰ নকৰে কৰে আহ তেওঁলোকে ঘৰু ঘৰৰ পৰা অনা ঘৰৰ পৰা কিবা টিফিন এটাাত লৈ আহে প্লাষ্টিকৰ টিফিন ব্যৱহাৰ নকৰি আৰু এইটো এইটো আচলতে আমাকো সচেতন কৰিব। বা শিক্ষাৰ্থি সকলৰ প্ৰতিজন শিক্ষাৰ্থীকে এইটোয়ে সচেতন কৰি তুলিব
হয় আমি আচলতে অকল চৰকাৰ বা ছাত্ৰ ছাত্ৰীস অকলকো মানে কি ক'লেই নহ'ব আমি যিখিনি সাধাৰণ মানুহ আছোঁ সেইখিনিকো মানে কি? জনাব লাগিব যে প্লাষ্টিকৰ সলনি পৰিৱেশ বান্ধৱ। ঠিক ঠাই মানে পেলাব পাৰো বা কোনো ব্য্ৱহাৰ যোগ্য বস্তু ব্যবহাৰ কৰিব সেইবোৰ কথাও আমি সাধাৰণ মানুহে জানিব লাগিব
হয় হয় সাধ আচলতে সাধাৰণ মানুহ সাধাৰণ মানুহ নোহোৱাকৈ একো কামেই নহয় কাৰণ শিক্ষাৰ্থীসকল বা চৰকাৰক গুৰুত্ব ু দিলেই সকলোখিনি সমস্যা নহয় জনসাধাৰণো জনাবই লাগিব সেই ক্ষেত্ৰত হয়তো জনসাধাৰণ ধৰক জনাবলৈ হ'লে তেওঁলোকৰ মাজতো কিছুমান সজাগতা সভা অনুষ্ঠিত কৰিব পাৰি বা আহ যিসকলে ব্য্ৱসায় কৰে বা দোকান দিয়ে সেই দোকানৰ যি যিবিলাক গ্ৰাহকে কাপোৰ বা কাপোৰ লৈ আনিবা যিকোনো বস্তু। ত নিজৰ প্ৰয়োজনীয় বস্তু বিলাক কিনি লৈ আনে সেইসমূহ যাতে অহ প্লাষ্টিকৰ বেগ ব্যৱহাৰ নকৰি আমি কাগজৰড বেগ ব্যৱহাৰ কৰিব পাৰো সেইটোৰ প্ৰতি আমি সেইটোৰ প্ৰতি গাঁও গ্ৰাহকসকলক উৎসাহিত কৰিব লাগে আৰু তেতিয়া তেনেস্থলত হয়তো প্লাষ্টিকৰ ব্যৱহাৰ, প্লাষ্টিকৰ বেগৰ ব্যৱহাৰটো কমি যাব পাৰে।
হয়-হয় আৰু আমাৰ অসমতো বহু বেছি মানে টো গুৰুত্বপূৰ্ণ হৈছে কাৰণ আমাৰ অসমত বহুত বেছি। আবৰ্জনা বহুত বেছি দেখা গতিকে আমি এইবোৰ আ
ৰ প্ৰতি অলপ সংৰক্ষণ কৰিব পাৰ বা এইবোৰ যতে এইবোৰ ক নকৰি। বাধা দিয়ে আমি সেইবোৰ গুৰুত্ব গুৰুত্ব দিব লাগিব, ধন হ'লে আমাৰ অসমত বহুত বেছিয়ে প্লাষ্টিক প্ৰদূৰষণটো বাঢ়ি আহি গৈছে।
হয়, হয় সেই কাৰণে আচলতে অসমত যিহেতে প্লাষ্ট অ প্লাষ্টিকৰ পৰিমমানটো অকণ বঢ়া কাৰণে হয়তটো মানুহৰ স্বাস্থ্য ক্ষেত্ৰততে নহয়'। হয় জীৱ-জন্তুৰ ক্ষেত্ৰতো ই প্ৰভাৱ পেলাইছে। বা যেতিয়া আমি অ মানুহৰ স্বাস্থ্যৰ ওপৰত বুলি ক ক'বলৈ গ'লে। কিছুমান যেতিয়া সৰু-সৰু কলাাবলাক বা মাইক্ৰ'প্লাষ্টিকৰ যিটো খাদ্য বা পানী বা বায়ুৰ জৰিয়তে যদি আমাৰ শৰীৰত সোমাই যায়, তেতিয়া হ'লেও হয়তো বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। সেয়হে আমি মানে মানুহৰ স্বাস্থ্যৰ কথা ভাবিে অন্ততঃ আহ আমি প্লাষ্টিকৰ ব্যৱহাৰতটো কমাব লাগিব।
হয়, সেইখিনি কথা আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো বুজাব লাগিব বিদ্যালয়সমূহত। যাতে তেওঁলোকে এতিয়াৰ পৰাই সজাগ হ'ব পাৰে।
হয়-হয় আছ প্লাষ্টিক, প্লাষ্টিক বস্তুতটো কেতিয়াও জ্বলি নাযায় য প্লাষ্টিক জ্বলালে কি হয় যে তাৰ পৰা যিটো বিষাক্ত ধোঁৱা ওলাই, সেই ধোঁৱাই বায়ু প্ৰদূষিত কৰে। আৰু বায়ু প্ৰদূষণ হ'ল মানে হয়তো মানুহৰ স্বাস্থ্যজনিত বা শ্বাস প্ৰশ্বাস জনিত। কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, আহ আমি। কিছুমান আমি আমি সামগ্ৰী তুমি আগত হৈছাই যে কিছুমান বাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক কিছুমান ব্যৱহাৰ কৰাৰ কথা কৈছা। হয়তো সেইবাৰ সেই বোৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সমূহো কেতিয়াবা মানুহৰ ক্ষেত্ৰত বহুত বেছি সমস্যাৰ সৃষ্টি কৰিব পাৰে। অ' আচলতে এইবোৰ বন্ধ কৰাই উচিত, এ একবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক ব্যৱহাৰ কৰাতকৈ। সম্পূৰ্ণ প্লাষ্টিক ব্যৱহাৰটোৱে বন্ধ কৰি দিয়া উচিত।
হয়, আমাৰ যাতে আমাৰ কাপোৰৰ বেগ বা জোতৰ বেগ এইবোৰে ব্যৱহাৰ কৰিব পাৰো। সেইটোহে আমি বেছি গুৰুত্ব দিব লাগে কাৰণ আহ প্লাষ্টিক এবাৰেই ব্যৱহাৰ কৰা হওঁক বা প্ৰতিদিনে ব্যৱহাৰ কৰাই হওঁক। সেইটো আচলতে প্লাষ্টিকে হয় আৰু
অ' হয়-হয় আচলতে এইটো নলা নৰ্দমাই। ক্ষেত্ৰতে হওক বা মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতেইঢ হওক বা আন জনসাধাৰণৰ ক্ষেত্ৰত তাৰোপৰি সাগৰৰ ওপৰতো আচলতে ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে কাৰণ তেতিয়া প্লাক বিলাক ত জমা কৰিব তাৰ ফলত কিয় তাত সাগৰত থকা মাছ কাজ ডলফিন তিনি আদি প্ৰাণী বিলাকে সেইবোৰাকে প্লাষ্টিক বৰকা আচলতে খাদ্য বুলি খাব আৰু তাৰ ফলত হয়তো বহু প্ৰাণে মৃত্যু হৈ আছে আৰু ঘৰচ জীৱ জন্তু। যেনে গৰু ছাগলী বা কুকুৰ আদ বিলাকে ডাষ্টবিনত তেওঁলোকে খায় তেতিয়া হলে হয়তো তেওঁলোকৰ পেটত বিভিন্ এই বস্তুবোৰ জমা হ'ব তাৰ ফলত তেওঁলোকৰ মৃত্যু ঘটিবও পাৰে
হয় হয় ঠিক আছে বান্ধৱী তোমাৰ পৰাজি ম বুত ঠাই শিকিলো আমি আকৌ নতুন অধ্যায় এটা লগ পাম ধন্যবাদ ৰাখিছোঁ
ধন্যবাদ।